হেল্ল'? হেল্ল'?
অ', হেল্ল'?
কওঁ।
হেল্ল'? অ', অ', হেল্ল'। অ'
অঁ'কোৱা?
পিছে খে, কি কৰি আছে এতিয়া?
মই বাৰু বৰ্তমান শুই আছোঁ, তুমি?
আচছা, মই এনে আৰু ছেম আৰু কি আৰু খালি
অ', মই তাক।
ভাত পানী খালী নে?
হা? হেল্ল'?
অ', হেল্ল'?
অঁ'কোৱা?
উম' খালোঁ, তুমি?
হা খালোঁ আৰু মই। খবৰ খাটি, গোটেইকেইটা ভাল ন' ঘৰৰ?
উম' ভালে।
তোমাৰ ভালে?
গাঁৱত ধৰ, কি পৰিস্থিতি
উম' এ গাওঁ পৰিচিত। এ গৰমটো কি ক'ব আৰু, বতৰৰ মহিমা ধৰিব নোৱাৰি নহয় এতিয়া।
হয়, হয়। কি, বৰষূণ দিছিলে নেকি আজি?
উম' বৰষুণ দিছিল।
যা। পঢ়া শুনা কেনে
বাকী, হা, হা।
নহয়, পঢ়াওনা কেনেকে চলিছে বোলো?
উম' ঠিকে চলিছে।
ঠিকে ন'।
উম' ঠিকে। আমি এটা কি কয়, ট্ৰিপত যাওঁ বলা?
অ' অ' এইটোতো ভালেই কথা বাৰু। আইডিয়াটো হ'লে আৰু মানে ধৰা মানে যাবতো লাগে আৰু। এইটো সময়ত যে গৰম বন্ধ মানে, এইটোত তাত তেতিয়া মানে এইটো সময়ত প্ৰিয় হ'ব মানে গোটেই। গোটেই মানে আমি তে যাওঁ বুলি ক'লে মানে এতিয়া টিম এটা গোট গোট খোৱাব লাগিব মানে গোট খোৱাব লাগিব একটা টিম আমাৰ লগৰ কেইটা
উম
এতিয়া এতিয়া জানো আমি এতিয়া গ্ৰুপ এটা কৰিব লাগিব খুলি কিনি তাত মানে আমাৰ লগৰ কেইটা আমাৰ এড কৰি কিনি সিহঁতক মানে মেছেজ কৰিব লাগিব মেছেজ কৰিব লাগিব মানে কল কৰিব লাগিব ফাৰ্ষ্টত ক'ব লাগিব যে মানে এটা ট্ৰিপত মানে আমি এটা ট্ৰিপত যাম মানে বস্তু মানে এনেই মানে ক'ত যো মানে ক'ত ভাল হ'ব এতিয়া
উম তাকেই অৰুণাচল ভালেই আছিলে
আ হা মানে য'ত মানে অলপ মানে ভাল লাগে ভাল লাগে মানে এটা আমি দুটাতকে ভাল মানে ভাল মানে অ আমি দুটাতো এতিয়া ক'ব নোৱাৰি যে গোট টে মানে অ আমাৰ পালৰ মানে অ আমাৰ টিম কেইটাৰ ওপৰতো কিবা কৰিব লাগিব না আমাৰ ইহঁত
উম সেইটো চবেই মানে একগোট হ'ব লাগিব তেতিয়াহে
হঁ এক গোট হ'ব লাগিব মানে গোটেই কেইটা কিবা ক'ব লাগিব মানে এটা এটা ইটোত ক'ব এটা ইটোত যাম বুলি ক'ব মানে এইটোতকৈ মানে এ অকল এটা ডিচিশন লোৱাটো ভাল মানে
উম
জোনটো ঠাইত যাব এইটো কাৰণে মানে গোটেই কেইটা এটা কিবা টাইম এটা দিব লাগিব মানে য'ত যেতিয়া কি কৰিব
উম
আৰু কিবা মানে যোৱা মানে কি আৰু খৰচাটো অলপ যাব সেইকাৰণে বাজেটটো ফাৰ্ষ্টত বনাব লাগিব ক'ত কিমান যাব ক'ত কিমান খৰচা হ'ব
উম তাকে এই মানে কি আমাৰ এইফালে গৰমটো বেছি নহ'লে ঠাণ্ডা ফালে গ'লে ভালেই আছিলে
আচ্ছা চেম আৰু আমাৰ ইয়াত ব আৰু মানে অলপ গৰম পৰে মানে তাৰপিছত আৰু মানে ৰ'দ আহি যায় মানে পুৰা গৰম ন হয় আৰু কি কৰ কৰিব নোৱাৰে এ তাত মানে ঘৰতো থাকিবই নোৱাৰে ইমান গৰম ফেন লগালে মানে ফেনৰ হাৱাটো মানে বেছি গৰম গৰম কিবাটোৱে তাত তাৰমানে কিবা কৰে
উম তাকে
এতিয়া কৰিব লাগিব ন
উম কৰিব লাগিব চবেই যদি যায় ভালে লাগিব গোটেইখিনি একেলগে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'